স্কাৰ নমস্কাৰ।
অ', অ' নমস্কাৰ। কি খবৰ?
ভালে, বহুত দিনৰ মূৰত বোলো?
উম, উম, বা', আপুনিও বহুত দিনৰ মূৰতে ফোন কৰিছে বাৰু।
অহ, খবৰ কেনেকুৱা?
ভালে, ভালে খবৰটো ভালে বাৰু।
অহ।
আপোনাৰ খবৰ কেনেকুৱা?
এ মোৰো ভালেই আছোঁ আৰু, গৰমহে যি পৰিছে।
অহ' বা' গৰমে কি কৰিছে আৰু, আৰু কি, খেলিব গৈছে নে নাই?
খেলিব গৈ আছো, এই পৰহি অকনমান দুখ পালো ভৰিটোত।
উম।
এই বা ৰাতি শুব পৰা নাই কি বিষাইছে।
কোনোবা এটাই ভৰিত মাই দিছিল চাগে ন?
অ', কোনোবাই ভৰিত মাৰি দিলে চাগে।
উম
জানো আৰু এতিয়া নেদেখাতে মাৰিছে নে জানি বুজিয়ে মাৰিছে নাজানো আৰু বাৰু। খালি লাগিলে অকনমান দুখ পালো। পৰহি মানৰ পৰা খেলিম আৰু দুদিনমান ৰখি দিছো অকণ ফুলাটো কমক।
হয় নেকি?
অ' মানে ফুলি থাকিলে আকৌ লাগি গ'লে আকৌ ফুলি যাব যে।
অ' মানে আজি নেখেলা মানে ন?
আজি নেখেলো মানে তি
আৰু খেলিবলৈও বহুত ইমান গৰম দিছে হয়নে নহয় কওকচোন?
অ' খেলিবলৈ অকমান দিগদাৰ।
বাপৰে পাঁচটা বজাৰ পিছৰ পৰাহে খেলিব পাৰি? ইমান ৰ'দ দিয়ে। এই ৰ'দৰ পৰা মনত পৰিলে, এ চি ল'ব নে নাপ আপুনি এবাৰ ল'ম বুলি কৈছিল যে?
এ চি মই তোমাৰ চাই আছো ল'ম আৰু।
অ'।
কিহৰ ল'লে ভাল মানে এনেই এচি? মোৰ মানে এচিৰ বিষয়ে অলপমান ইমান মানে জ্ঞান টো নাইতো?
অ' এতিয়া মই আপোনাৰ ৰুমটো বা কিমান ডাঙৰ?
মোৰ ৰুমটো বেছি নহয়, তুমি ধৰা বাৰ বাই চৈধ্য মান হ'ব।
বাৰ বাই চৈধ্য ন?
অ'।
তেতিয়াহ'লে আপুনি এ
এই সৰু ৰুম মানে এখন বিচনা খোৱা ৰুম আৰু এখন দুখন বিচনা থকা
তেতিয়াহ'লে আপুনি হেৰিটো লওক ডেৰ টন টো লওক ডেৰ টন দেৰটন এচি ল'ব এ দেৰটন লোলে আ আপুনি এল জি লক এল জি
এল জি ভাল হ'ব ন
এল জি বঢ়িয়া বেন
অ তোমাৰ কিমান মান পৰিব এনে প্ৰাইচটো আনটাজ
চাবিশ
অ চাৰভিছ চেন্টাৰ এল জি এভলেব
প্ৰাইচটো আপোনাৰ উম পঁচিশৰ ওপৰ হ'ব নেকি
অ এক এক তন ন।
অ নহয় দেৰ দেৰ টনটো অ এক টন টো আপোনাৰ বেছ বেছি হাৱা নিদিব সেইকাৰণেই মই কৈছো ডেৰ টনটোৱে লগক
অ দেৰ টন এই মানে সৰু ৰুম বিলাকৰ এক টনটো লয় ন একেবাৰে সৰু ৰুম বিলাকত এক টনটো লয় ন
উম একেবাৰে সৰুম টো এক ট্ৰনটো লয় আপুনি এতিয়াটো দেৰটনটো ললে বেছি ভাল হ'ব আও ঠাণ্ডাত পোতোক কটে হ'ব
অহ
এই গৰমৰ কেইদিনহে এচিটো আৰু কিমাননো দামি লব কওক চোন
অ তাকে মই তাকে ভাবিছো দেৰটন টোকে এবাৰ লগাম বাৰুতে এতিয়া
উম
এই অলপমান অলপমান ডিজাইন দিয়া আছিলে যে ফুটা ফুটা থকা ডিজাইনটো বন্ধ কৰিব লাগিব
অ এই ডিজাইনটো বন্ধ কৰিব পাৰিব ফালৰ পা আৰু কি বুলি কয় এচিটো ল'লে মোক ক'ব মোৰ কণ্টেক্ট চনটেক্ট আছে বাৰু মানে দোকানৰ লগত ডিচকাউণ্ট চিছকাউণ্ট দি দিব ভাল ভাল
অ অ বাৰু কম বাৰু তে চিনাকি থাকিলে ভালেই
চিনাকি অ চিনাকি আছে বহুতে আছে চিনাকি আৰু আৰু ভাল ভাল ডিছকাউণ্ট দি দিব আৰু
অ মানে চিনাকি থাকিলে মোৰো ধৰ দামটো কম হয়
অ আপোনাৰ ধৰ ছাব্বিশ হাজাৰ দৰ আছে। ত দুহেজাৰ ডিচকাউণ্ট দি দিব এনেকুৱা আৰু চ চৌবিশতে পাই যাব
অ তাকেই বাৰু ডিছকাউণ্টটো থাকিলে মোৰো ভালে আপোনাৰো ভালে কাষ্টমাৰ এটা লগাই দিয়া আপোনাৰো ভালেই ধৰ মোৰ কিনাতোও ভালেই হয়
অ এইটো সেইটো হয় বাৰু আৰু কি বুলি কয় মোৰ হেৰিটোও বাঢ়িব কন্টেক্ট
অ বাঢ়িব আপোনাক মালিকেও ভাল পাব আকৌ মই কিনিও ভাল পাম যদি দুইহেজাৰ টকা এটা ডিছকাউণ্ট পাওঁ
সেইটোৱে সেইটোৱে সেইটোৱে
উম‌ সেইটোৱে মানে সেইটো মানে ভাল হয় আৰু মোক ক'ব মই মানে ক'ম আপোনাক মোৰ পইচাটো হৈ ল'লে
অ সেইটো হয় হলে মোক কব এবাৰ আৰু কি বুলি কয় মই আপোনাক কথা এটা শুধু-শুধু কৈ আছিলোঁ।
কওকচোন, কি কথা বাৰু?
এখন বিজনেছ এটা কৰিব পাৰো দেই।
অ', - অ', - অ', কি মোৰ লগতে কৰি দিয়া মইতো বিজনেছ সৰু সুৰাকে চলাই আছোঁ।
অ', আপোনাৰ কিহৰ বিজনেচ আছিল এবাৰ?
মোৰ তোমাৰ ছাগলী।
ছাগলী ন, মুৰ্গী এখন খুলি দিওঁ আহক? মুৰ্গী বিজনেচ এটা খুলি দিওঁ।
অঁ', তোমালোকৰ পিছফালে জেগা হ'ব?
আমাৰ পিছফালে বাৰু জেগা অকন আছে, বেছি ডাঙৰো নহয়।
আহ', আমাৰ ফালে মানে জেগা নাই মানে যে। জেগাটো মানে জংঘল যে মহ হলে মুৰ্গীৰ মানে বেমাৰ হ'ব। আপোনালোকৰ পিছফালে খ-খুলিব পাৰি দুইটা পাৰ্টনাৰশ্বিপত খোলো আহক।
হেল্ল'।
হেল্ল' হেল্ল'।
অ', শুনিছে?
অঁ', শুনিছোঁ-শুনিছোঁ।
অ', আপোনাৰ পিছফালে মানে জেগাটো কম আছে ন?
কম আৰু মানে জংঘল যে মহ হ'ব।
মহ হ'ব নয় আৰু এই মহে কামুৰিলে আৰু ছাগলী- আগলী মৰি যায় নহয়।
নহয় তোমাৰ মানে, তোমাৰ মানে মুৰ্গী বিলাকৰ বেমাৰ লাগিব।
সেইৰিটো অ', বেমাৰ লাগি এইবিলাক, ঢুকালেতো আমাৰেই লছ হয়নে নহক?
উম তাকে, সেইটো কাৰণে তোমালোকৰ পিছফালে দুইটা পাৰ্টনাৰ্চিপত এখন খোলো আহা।
অ', ফিফটা-ফিফটি কৈ ন?
অ', তুমিও পাঁচশ মুৰ্গী পোৱালি সুমিওয়া মোৰ
অ', এই ইমান নালাগে নেকি? প্ৰথমতে প্ৰথমটো পাচ আৰু দুশ পঞ্চাছ, দুশ পঞ্চাছ ভৰাই দিওঁ?
অঁ', দুশ পঞ্চাছ, দুশ পঞ্চাছ পোৱালি ভৰাই দিওঁ।
উম, তাৰ পিছত তাৰপা আমি প্ৰফিট হ'লে।
অ'। অ', আৰু আমি এটা কাম কৰিম, আমি পুৰা লাইট দি সিহঁতক পোহোৱাই থব লাগিব। আৰু তোমাৰ মেইনলি খোৱা বস্তুবিলাক ভাত-চাততকৈ দানাতটো বেছি দিম তেতিয়া পটপট হ'ব আৰু, ইনজেকশ্যন টো কিন্তু মাৰিব লাগিব দেই ৰাতি-ৰাতি।
অ', ইনজেকশ্যনতটো মাৰিবই লাগিব এনেটো নহ'লে কেনেকে ডাঙৰ হ'ব কওঁকচোন প্ৰফিটটোতো নোলাবৈ।
অ', তোমাৰ মানে মোৰ মানে কণ্ট্ৰক্ট এটা আছে। মানে বহুত আগৰে কণ্টেক্ট আৰু চিনাকী মানুহ। মানে সিহঁতক কৈ দিম, সিহঁতে মুৰ্গীটো উঠাই নিব।
উম।
তোমাৰ এ এবাৰত সিহঁতে পঞ্চাশ কিলো ষাঠি কিলো মুৰ্গী উঠাই দিব।
ভালেই দেখোন, সেই আমাৰ কাৰণেই ভালেই হয় নে নহয়? ধৰ এটা মুৰ্গী তিনি কেজি কৈ হ'লে, ভালেই হ'ব দেখোন।
অ আমাৰ আমাৰ ধৰ তোমাৰ গোটা পইচা এটা পাম উম উম
গোটতো চাই পেলাই দিব লাগিব।
আমি ধৰ তোমাৰ ধৰ গোটাই গোটাই গুচাম মানে তোমাৰ গোটাই গোটাই পইচা এটা পাম।
এ এইটো বিজনেচ মানে কি জানা অকমান সময় লাগে।
অ
ছ ছয়মাহ এনেকুৱা সময় লাগিব অলপ দিন।
অ
একো নাই।
অ
আ মানে ভালেই হ'ব, এই একেবাৰতে পাম পইচাটো হয় নে নহয় কওঁক
পালে আমাৰ কাৰণে ভাল ফাৰ্মখন যেতিয়া পাঁচশ পাঁচশ সোমিয়াই পেলাই অলপমান আগ টো খুলি পেলাই আৰু অকণ ডাঙৰ কৰি দিম।
অ' এইটো ভালে ক আকৌ আমাৰ প্ৰফিট হ'লে আৰু বেছিকৈ ভৰাম ন মুৰ্গী হয়নে নহয়
অ অ' বেছিকৈ ভৰাম তাৰ পিছত আমাৰ লাভ হ'লে আমাৰ নিজৰে কা কামটো ভাল চলিব।
আৰু মই ভাবিছোঁ চাপৰিত অকণ মাটি অকণ লৈ পেলাই গাহৰি বিজনেছ এটাও খুলি দিওঁ।
অ' পাৰি।
হয় নে নহয় কওঁকচোন
উম, আমাৰ চাপৰিত মাটি আছে বাৰু দে।
কিন্তু সিহঁতে দিয়ে বা নিদিয়ে বা
দিব দিব তোমাৰ ট্ৰেক্টৰ দি খালি মাটি অলপ তুলি পেলাই ঢিপ এটা বনাব লাগিব মানে গঁৰাল এটা আৰু।
অ' গঁড়াল এটা বনাব লাগিব, কিন্তু গঁড়ালটো বনাওঁতেই যাব নহয় কেবাখিনিও পইচা লোন এটা ল'ব লাগিব দেই বেংকৰ পৰা সেইটো কাৰণে।
এই সেইটোৱে মানে আগতে আমি ধৰ মুৰ্গী বিজনেচটো কৰি লওঁ লাভ হলে ধৰ সেইটোলে আশা কৰিলে ধৰ ভাল আৰু হেল্ল'
ভাল, ভাল, ভাল। ভাল মানে বেছি ভাল ভাল হ'লে আৰু নিজৰ ওপৰত মানে বিশ্বাস ৰাখিলেই হ'ল আৰু। ভাল হ'ব ভাল হ'ব বুলি কেতিয়াও মানে সেই বিশ্বাস টো এৰি দিব নালাগে কি আমাৰ বেয়া হ'ব এনে এনেকোৱা হৈ যাব ডাউন-চাউন লচ-চচ হৈ যাব আমি এনেকে নুখোলো। এই খুলিলেহে আমি গম পাম হয় নে নহয় কওক।
উম। এতিয়া ধৰ মুৰ্গীটোত যদি লাভ হয়, তেতিয়া আমি গাহৰি ফাৰ্ম এখন খুলিবলৈ সাহ কৰিব পাৰিম, ধৰ আমাৰ মুৰ্গীত লাভ হৈছে, গাহৰিটোও লাভেই হ'ব বুলি। তেনেকুৱা কথা আৰু হেল্ল'
হেল্ল হেল্ল শুনিছো অ শুনিছো শুনিছো তাৰপিছত সেই কি বুলি কয় উম। আমি প্ৰথমতে মুৰ্গীটো খুলি লওঁ ন তাত প্ৰফিট হলে আমি অকণ আগলৈ ভাবিব পাৰোঁ।
অ'।
আপোনাৰতো ছাগলী ফাৰ্মটো আছেই, পিছফালে অকমানকৈ।
অ', ছাগলীৰ ফাৰ্ম আছে, হয় ফৰ্টি ফাইভ।
ফৰ্টি ফাইভ ন'?
উম।
ভালেখিনিয়ে আছে ন।
ভালেখিনিয়ে আছে, পোৱালিয় ছোৱালীয়ে মিলাই ফৰ্টি ফাইভ আছে।
অ', ঠিকে আছে বাৰু, আৰু এনে এনেকে বেচে নে নেবেচগে মানে এনে।
বেচো, বেচো তোমাৰ, বেচো, বেচো তোমাৰ তাৰে বিশজনী খাহি আছে।
অ'।
খাহী তোমাৰ আৰু তিনিমাহৰ পিছত খাহী খিনি বিক্ৰী কৰিম বিশজনী।
অ', এইখিনি বিক্ৰী কৰিব দিব ন।
অ', মাইকী ছাগলী দহজনী আছে, দুজনী তাৰে বয়স হৈছে বিক্ৰী কৰি দিব লাগিব।
উম।
আকৌ এতিয়া চেউৰী পোৱালি হৈছে, সেয়া মাইকী হৈ যাব ডাঙৰ হ'লে।
উম, এনে কেইটা কৈ দিয়ে, মানে বাচ্ছাক কেইটা কৈ দিয়ে সিহঁতৰ।
সিহঁতৰ, এটা ছাগলীয়ে কেতিয়াবা এটা দিয়ে, দুটা দিয়ে।
অ'। এনেই হায়েষ্ট তিনিটা লৈকে দিছে ন। ভালে হয়, যিমান দিয়ে, ভালেই আপোনাৰ প্ৰফিটটো ভালে হয়।
উম, গাহৰি কিন্তু বহুত দিয়ে সেইটোৱে ভাল।
অ', গাহৰি এবাৰতে কিন্তু ভালে, ভালে খিনিয়ে দিয়ে, আৰু আমি সৰুতে গাহৰি পোৱালি কেইটামান কিনি থলেও ভাল হ'ব কিন্তু দেই।
হয়নে নহয় কওকচোন। ডাঙৰ হ'লে দামটো বাঢ়ি যাব ন' সিহঁতৰ।
উম।
ত' বেছি দিলও আমি বহুত প্ৰফিট পাম।
গাহৰিতটো সোমোৱাটো ডাঙৰ কথা কাৰণ গাহৰিতটো আমি সৰুতে মাল টো।
অ', সেইটো হয় বাৰু কিন্তু সময় লাগিব সময় লাগিব
অ', সময় লাগিব অলপমান।
চব চবতেতটো সময়ো লাগে কিন্তু দেই সেইটো হয় বাৰু এনে আপোনাৰ খেতি বাতি আছেনে নাই?
খেতি বাতি মই তোমাৰ খেতি বাতি মোৰ নিজৰ নহয় মানে দেউতাৰ আছে।
অ'।
দেউতাক খেতি বাতিত মই মানে সহায় কৰি দিওঁ কে
অ', এনে কিমান মান পায় খেতিত পইচা খিনি
খেতি মানে তোমাৰ পঁচিশ বিঘা মান কৰে
অ'।
তাৰে তোমাৰ ধান তিনটামান কৰে এটা বাও ধান শালি ধান বৰা ধান এয়া কৰে
ভালে খিনিয়ে কয় ন ভালেই দেখ
উ অ', তাৰপিছত মইও অকন ঘৰৰ ঘৰৰ কাম বুলি সহায় কৰি দিওঁ।
অ', ভালেই কৰে।
উম। পিচত সহায় কৰি ধান খিনি বিক্ৰী কৰে আৰু, সেইটো মানে খেতিটো মানে তোমাৰ মানে ঘৰৰ কাৰণে বুলি ধৰা আৰু বিশেষকে।
হয় হয় হয়, ঘৰৰ কাৰণে ভালেই, কিমান বেছি নুৰে ন?
মানে তোমাৰ পচিশ হাজাৰ মান পাই আৰু এবাৰত বিক্ৰী কৰি।
আচ্ছা আচ্ছা, পঁচিশ হাজাৰ মান ন।
হ'লে তোমাৰ খাবলৈও ৰাখে।
ঘৰলে খাবলৈও ৰাখে, কিমান মান ৰাখে এনেই খাবলৈ, ময়ো কিনিম বুলি ভাবিছোঁ।
খাবলৈ তোমাৰ আইজুং চাৰি কুইণ্টেল মান ৰাখি দিয়ে।
চাৰি কুইণ্টেল ন?
উম, তোমাৰ তাৰে বৰা ধান দহ বাৰ কেজি মান ৰাখি দিয়ে।
অচ্ছা।
বাকীখিনি বিক্ৰী কৰি দিয়ে আৰু।
আচ্ছা, বাকী খিনি বিক্ৰী কৰি দিয়ে ন? কিমান মানে এনে আইজোং? এইটো কিমান মানে দি, কিমান কেজি, এ পাৰ কেজি?
পাৰ কেজি আইজোং চল্লিশ টকা, পঞ্চাশ টকা।
এনেকে দিয়ে উম, এনেই মই আপোনাৰ পৰা কিনিলে কিমান মান কৰি দিব এনে?
আপোনাক পঁয়ত্ৰিছ চল্লিছত দি দিম, প-পঁয়ত্ৰিছ টকাত দি দিম।
আৰু বেছিকৈ ল'লে, ধৰ মই দহ কেজি ল'লে, আপুনি কমত দি দিব আৰু ন মোক?
কমত দি দিম, কমত দি দিম, মানে এনেই তোমাৰ কণ্টেলৰ নৰ্মেল চাউলটো বিশ টকাত আহে।
অ'।
এনে আমি তোমাৰ আইজোং চাউল এনে ফৰ্তি ফাইভ